আহ আহ অ আহ খেতি ক
মই ঘৰতে
অ' ভাত খালি নে নাই? ঘৰত
খাই ভাত খাই ভাত খাই সেদিনা ঘোমাইছিলো ৰ, '
অ, 'হয় নেকি অ' মানে দপৰীয়া বাগাত দিয়েই নেকি ভাত খাই?
অ' গৰম লাগছে মস্ত তাতে ফেনৰত তলত বহি আছো।
ভাত খালে?
আলু চয়াবিন আৰু লেচৰা ভাজি।
অ' নিৰামিষ নে আমিষ?
এ নিৰামিষ
আজি বোলে ভাত খাবা নাপায় বোলে আজি অম্বুবাচী পূজা নে
উম
আজি পালি ভাত ৰুটি ভাত ৰু ৰুটি খাব লাগে বোলে ৰুটি আৰু ফল মূল খাব লাগে
য়েচ য়েচ আমি আৰু নহয় কিচ্ছু খোৱা নাই
কালি কামাখ্যা গলো ফটো উত খুৱাই নাপালো ভাল কৰি মানুহ ভিৰৰ কাৰণে
এত ভিৰ মানুহ
উম কালি ভ্ৰিগু ক্যাইৎসৱ আহিছে কামাখ্যাত
উম দেখছো।
আমি মানে হঠাতে প্লেনিং হঠাতে মানে যা
খুৰী মা ভাত খোৱা নাই আমি কলোচোন আজি ৰুটি খাম
ৰাতিপুৱা খাইছো কঁঠাল মুড়ি আম
লোহা তিং প্লাচটিক পুৰণা বেটাৰী আহা যাম বুলি ভাবছিলো ৰ পিছত নাযাং এনে প্ৰব্লেম
অ হয় নেকি আমি যাম নেকি আবেলি যাম হেৰি খিচাৰী খাবা আজি কাম গিলা কাই কৰিল আজি ঘৰ মুচা কাপোৰ ধোৱা কাই কাম কৰিল
ময়ে কৰিলো
অ তই ফিল্ডত গিছিলি
না ফিল্ডত যাতে মানে পিছত বান্ধৱী গিলাক কৈছিল পচাদ খাব য যাম দে খিচাৰীত
উ আজিতো এ এটাও আজি ছোৱালী নাই না ফিল্ডত গছিলো ৰাতিপুৱা
অ আমি মানে কালি আবেলি দৌৰিছো যে ৰাতিপুৱা দৌৰছো সতিাৰ কাৰণে
বাহ ইমান কষ্ট কৰি আছা যে ইমান ৰাণিং কৰি আছা যে কিহৰ কাৰণে
কিহৰ কাৰণে সপোনৰ পিছত সোপনৰ
অ সপোনৰ পিছত দৌৰি থাকিব লাগে না তাৰপিছত কালি কালিত দৰমহাটো পাই কেনে লাগছে
ইমানো মানে সোমা নাই সেই তাৰ কাৰণে ভাল লগা নাই
অ তুমি কল কৰিলেহে পাবা ন কামটো যিমান তুমি কৰিবা সিমানে পইচা পাবা। হা এ মই এখনে ঘৰতে আছো জাচ্ট আহিলো মোৰ ৰিচাৰ্জ নাই আমিতো তেখে হেৰিতা পোৱাই নাই না।
উম, মই খালি ফনহে কৰিছো তিনটা।
উম, মোকতো ফন কৰিব পাৰা না, পোন্ধৰ মিনিট পিছে পিছে। খালি পাবাহে লাগে। বিজি থাকে, অফলাইন কন কৰিলেতো হয়। আজি কৰবি আৰু সন্ধিয়া দুই তিনিবাৰ মান। কৰি দি
উম, আজি তোক দুইবাৰ কৰবা লাগব'।
উম, এ কেইটা কমপ্লিট হৈছে?
টোটেল কেইটা হ'ল? পাঁচটা, মোৰ এই লৈকেইটা হ'ল চৈধ্যটা চৈধ্যটা।
অহ' কি কৰি অহ'
অ' হয় নেকি কিবা ল'বা আহিছা নেকি?
উম।
কি বস্তু ল'ব ভাত বোলে খাইছা আৰু কি ল'বা আহিছা? অহ'
এলে মানে এনেকাই মানুহগিলা আজিকালি বৰ্তমান। বাইদেউ, আপুনি অলপ কাঠিত গ'লে ভাল হ'ব নেকি আহ। এ লাগে ভাংগা চিংগা। হেল্ল'! ভণ্টি।
অউহ
ক'ত বাজি গেল? ক'ৰ খবৰ পাতি ক'ৰ?
আছোঁ আহ, হেল্ল'
ভালোঁ ভালোঁ আপুনি বেংগলী ও জানে নেকি?
উম, চ'ব কবা লাগে।
অ' হয় নেকি, আমি অসমত থাকো না অসমীয়াত তই বেছি ক'ব লাগে।
হয়, দিয়কচোন।
উম, মানে অসমীয়াটো ক্লিয়াৰ জানিব লাগে। ঐ হেল্ল' হেল্ল' এইটো কেনেকা হৈছে জানা অলপ পাকতে মানে এই যে তাৰ এই যে কাটিক খুৰা
উম।
আটা নিব আহিছে হা দোকানত। এক কিলো, তাৰপিছত আমাৰ মাও আছে, তেনেকা ন। পিছত কাটিক খুৰা কবা ওলাইছে নেকি আজি ভাত খাবা নাপায়, হেৰি কি কয় আজি ৰুটি খাব লাগে, পিছত আৰু কল আজি মই হেৰিয়ে খাই দিলোঁ দেৰশ টে মানে হেৰিতটো খাই দিছে আৰু
উম।
টো পিছত সি মানে তাতে বহি আছে কালভাৰত, সি মানে তাপা নিজে বুকি আছে, আমাৰ মাও কিবা-কিবি কল ময়ো অলপ ক'লো যে তেনকে বকি নাথাকিব কেচাল হ'ব। এইপিনে তাৰ পিছত ৰাতিত' কলোঁ আহ ইয়াৰ পৰা লৈ যাৰ।
উম।
সেনেকে মানে কেঁচালটো বাজিছে আৰু কি।
কেচাল লাগবা তালাতে আছে কিজানি।
উম, আজিও দিনতে খাই লৈছে না ৰাজা আৰু কি
উম,
এনে লেভেলতটো বেছি হৈছেৰে অলপ কুপ চুপ খালে ঠিক হ'ব। কায়ো একো নকয় না
সেইতাইত।
ভাবছি মোক সেই দমাব মানুহেই নাই এই দুনীয়াত।
সেইটাইতো মানুহেযি কি এনেকা।
হিংসা লাগে কিজান
উম,
হেল্ল' হেল্ল' হেল্ল' তোমাৰ মাতটো অহা নাই ভইচটো। মোবাইল নেটৱৰ্কৰ প্ৰব্লেম চাগে তোমাৰ।
এইবাৰ আহিছে?
আ আহিছে আহিছে আপোনাৰ ফালে কি টাৱাৰ চাৱাৰ নাপায় নেকি? তাৱাৰ নাপায় নিকি?
তাৱাৰ মোৰ নিজৰে দাতা আছে কিন্তু ফাই কাৰনে কৈছে।
অ আচ্ছা আচ্ছা। তুমি কি হেৰিত থাকা নিকি চেগুন বাগানৰ ওচৰত থাকা নেকি চেগুন মানে শালঝাৰ। উম নেটটো অলপ প্ৰব্লেম তোমাৰ।
সেইতাইত।
এনেই এনেই যে কেচেল লাগি থাকে না
লাগবা তালতে আছে কিজা
দম কি নাচাবি আৰু বা নাহি নাংমিনি দেহাতো লৈ।
ভাল মানুহ তাকে লাদে লয়।
দেহাত কি মূৰা আছে তাৰ দেহাত একো নাই। উ
আহ
এনেই এনেই বেকাৰ।
কি হ'ব এইবিলাক মানুহৰ লগত
এলে এলে কেঁচাল লাগি থাকে ধেত চাল্লা।
হয় দে বেকাৰ এই গৰমত কাম নাই আৰু চাল্লা
উম, ভণ্টি ক'ত গৈছে ভণ্টি?
আছে।
অ' সেইদিনা যে হেৰি কাটিলি নাপালি নে নাই পিছত সপোনৰ নাম্বাৰটো।
নাই।
এনে এনে
উম।
এনে এনে বৰবাদ পইছা নাই নাই এনেই এনেই মই এশ বিশ টকা গৈছে। মিছা মিছি।
মানুহ গৈছে।
উম, পাম বুলি আশা কৰি কাটো তাকো নাপাং আমি।
উম, সেনেকাই হয়। এই গৰমত থাকবা নৰি বহুত গৰম দিছে আমাৰ ইফালে।
উম, কালি কি আবেলি দৌৰচা নেকি?
পাচ পাক দাৱৰচু।
পাচ পাক, অ' আচ্ছা চবেই আছিল।
উম।
অ'। অলপ বেছি হৈ আছে মানে কেচালটো লাহে লাহে।
অ আজি ৰাতি পুৱা গৈছা
অ, ৰাতিপুৱা গেছিলো এনে দাউৰা নাই ভাগাৰ ভাগাৰে মৰা নাই।
অ
কালিৰ ভাগাৰ বুলাৰ বাইশ কিলোমিটাৰ বাইশ কিলোমিটাৰ খজ কাৰচো। তো কালি
হে
উম।
ভাত খাইছা?
নাই নাই অলপ দেৰিকে খাম ভাত বনাই নাই চাগে আমাৰ আজি ৰুত ৰুটি বনাব চাগে, ৰুটি খাম আৰু কঠাল কঁঠাল আৰু আম আছে কল খাম গাখীৰ, আজি ভিটামিন খাম।
আমাৰ নাই আম চাম কঠাল তাঠাল।
দাছ নাই নেকি?
উম হুম।
অ', আচ্ছা।
উম।
কি খবৰ ভালে না।
অ, ভাল ভাল।
খুৰা খুৰীহঁতৰ
ভালে।
অ আচ্ছা
উম তাৰপিছত কি কি আনলি।
নাই একো আনা নাই। পইচা আমাৰ বেছি খৰচ হয় ন কালি দুশ টকা মানে খৰচ হোৱা নাই আমাৰ। যাওঁতে, যাওঁতে পঁচিছ টকাত ট্ৰেন ভাৰা। লো আৰু আহোতেতো ফ্ৰী ফ্ৰীয়ে আহিলো পিছত তাতে ভাতো খালো। ফ্ৰীতে
অ, অ, ৰাতিপুৱাই গেইছা ৰাতি আইছা।
অ, ৰাতি থাকবা খুজছিলোঁ পিছত তাতে দিগদাৰ না ৰাতি থাকা। প্ৰব্লেম হয়।
সেইতাই তো
এই গৰমৰ বন্ধত যাবা লাগিব। মানে ফটো উঠৱা, আনে ফটো উঠৱা নাপালো ভালকে।
আমিওতো যাম।
বন্ধত।
কামাখ্যাত লৈ যাব উম।
অ আচ্ছা আৰু কি বৰদোৱা।
বৰদোৱা।
অহ' হয় নেকি? ভালে হ'ব চবে মিলি গ'লে ভালো লাগিব নহয় তে।
উম'।